কিমান
অঁ বত কোৱা কি খবৰ আছোঁ দিয়া ভালে আছো দিয়া তোমাৰ
মাহঁতৰ কি খবৰ
আছে আছে ভালে আছে দিয়া
মোৰো বোলো ভালেই এই গৰম বহুত বেছি লাগিছে ভাবিছোঁ কি বা কৰি আছা সেইকাৰণে ফোন চোন মাৰি পেলাই অলপমান কথা কথাই পাতোঁ আৰু
এ আহি পালো ৰবা জাষ্ট অলপ টাইম আগত জিমৰ পৰা অঁ ঠিকে চলি যায় আছে এচি চ চি নাই একদম প্ৰব্লেম এই নাই এ চি চ চি
বেছি নাই এই
উম কৰু আৰু এতিয়া ফেনৰ চাহাৰা আৰু কি কি কবা আৰু
উম হম এছি নোহোৱাকে এইটো গৰমত হেৰি
ইমান গেলা গৰমত থাকেতো য এতিয়া পানী খাই থাকো লৈ পিননে তোমাৰ ইলেক্ট্ৰল লৈ থ'কো তেনেকুৱা চলি যায় আৰু লগাম লগাম বুলি কেনে নলগাই এ চি টো এটলিষ্ট এগজাষ্ট বা কিবা এনেকা লগাই দিব
কলাৰো নাই
উ কোলাৰো নাই
উম
ন
বহুত বেয়া হালত দেখো। ধন্ মোকৰ মই ভাবিছিলো, ময়ও ল'ম বুলি। তেতিয়া যি দেখিছো আৰু। নাই যি
চাই লোৱা, আৰু ভয়ংকৰ হ'ব কিন্তু। তোমাৰ তোমাৰ কোৱা এম বি এ কোচিং কৰি আছা?
অ কৰি আছো। অ তোমাৰ? কচিং নহয় ঠিক আৰু মইতো। তোমাৰ অপেনত কৰি আছো ন। অপনতে কৰি আছো। সতে এয়া ইগনৰ পৰা
আচ্ছা আচ্ছা।
উম।
ইগনো ইগ্ন'টো ক'ত আছিলে একচুৱেলি
ইগনো তোমাৰ হেৰি হয় অল ইণ্ডিয়া বেষ্ট হ হয় অলিণ্ডিয়া হেৰিয়ত
তুমি একজাম।
অ মানে, চেণ্টাৰ চেণ্টাৰ তোমাৰ চেণ্টাৰ চবৰে আছে। চব ইউনিভাৰ্চিটিতে আছে, বাট ইগনৰ মানে ইগনৰ তোমাৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি আৰু। ত' সিহঁতে, কণ্ডাক্ কৰে তোমাৰ। হেৰি আৰু আমাৰ। একজাম আমাৰ অসমৰ মানুহখিনিয়ে। ডিব্ৰুগড় ইউনিভাৰ্চিটি দিব পাৰে গুৱাহাটী। গুৱাহাটী ইউনিভাৰ্চিটিত দিব পাৰে, এতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিত দিম একজাম।
অ হয় নেকি, মানে তোমাৰ কি মানে ইউনিভাৰ্চিটিত চলিব মানে কলেজে ড্ৰেছত নচলে মানে ন? মানে কলেজত, মানে কলেজত মানে সেয়া নপৰে মানে, চেণ্টাৰ নপৰে ডাইৰেক্ ইউনিভাৰ্চিটি।
অ ডাইৰেক্ট ইউনিভাৰ্চিটিৰ, সব ইউনিভাৰ্চিটিৰ। পৰিব।
অ মানে ডিগ্ৰীৰ ডিগ্ৰী কেইটা চাগে তোমাৰ কলেজত পৰে কাৰণ চাৰ্থকো ইগণৰ পৰা কৰি আছে ন তাৰ একদম মানে। তোমাৰ জুলাইত আছে আৰ্টচত পৰে তাৰ চেণ্টাৰ
অ আৰ্টচত পৰে অ অ সি সি কি কৰি আছে?
ই ডিগ্ৰী কৰি আছে
ডিগ্ৰী কোনটো কিহত কৰি আছে?
বিকম বিকম।
অ বিকম কৰি বিকম কেইটা আছে আণ্ডাৰ গ্ৰেজুৱেট গোটেই কেইটা হেৰিত পঢ়ে তোমাৰ কি কয় কলেজত পঢ়ে। যিটো তোমাৰ মাষ্টাৰ ডিগ্ৰী কৰে। ইউনিভাৰ্চিটিত পঢ়ে।
অ ঠিকে আছে মইও ভাবিছিলো আৰু মইও এনৰল কৰোঁ নেকি তোমাৰ এম বি এৰ কাৰণে যিহেতু গ্ৰেজুৱেচনটো এতিয়া হৈ গ'ল
উম উম
এম বি এ তটো কৰো নেকি এতিয়া ইউটিউবত কিবা কিবি মানে এম বি এ অ ভাল ইনিচটি টিউচনৰ পৰা কৰিব লাগে কিবা তেতিয়া মানে কেৰিয়াৰটোৰ ভাল হয় য'তে ত'তে কৰিব নালাগে সেইটোৱে আৰু তোমাৰ তুমি অলপ গাইড কৰি দিব পাৰিলে ভাল হ'লে আৰু এতিয়াতো ইউটিউবতো জানাই কোনোবাই ভাল ক'ব কোনোবাই বেয়া
উম উম নহয় লৈ লোৱা এতিয়া এম বি এ বস্তু এম বি এ প্রবলেমটো কেনেকুৱা যানানে একো বেছি ডিফাৰেন্ঞ্চ নাই মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছত নো মানুহৰ কি কি কিনো হয় একো তেনেকুৱা বিশেষ নহয় ন চ' এম বি এৰ তিনিটা অপচ থিক আছে অপাচেনৰিটী হল তোমাৰ বা যিবোৰ এন্ট্ৰেন্স এক্সাম থাকে অল ইণ্ডিয়া বেচিছ এনট্ৰেন্ঞ্চ এক্জাম ত' তেনেকুৱা এনট্ৰেন্স এক্জাম এটা দি পেলাই তুমি যদি ভাল ইউনিভাৰ্চিটি এখনত চিট পোৱা তেতিয়াহ'লে কম পইচাতে তুমি ভাল পষ্টিং পাব পাৰা কেম্পাছ ৰিক্ৰুইটমেণ্ট হয় ন চব ভাল ভাল ইউনিভাৰ্চিটিত ভাল ভাল কলেজত কেমপাছ ৰিকুইটম হব কমপেনী বিলাক আহিব ইচতোডেন বিলাকৰ ইনটাৰভিউ লব। ইনটাৰভিউ লয় পালে সিহঁতে কি কইছিলে এই কেইটা ষ্টুডেণ্টক আমি আমাৰ কামত লয় যাম লৈ যাব বিচাৰিছো। সেই ভাল ইউনিভাৰ্চিটি মানে যিটো গোৱমেণ্ট ইউনিভাৰ্চিটি সেইটো এটা ইচকোপ হয়। ছেকেণ্ড খুব আহিলে তোমাৰ প্ৰাইভেট ইউনিভার্সিটি আছাম ডাউন টাউন ইউনিভাৰ্চিটি
অঁ সেইখন ভাল হয় সেইখনত সেইখনত মই এম বি এ কৰিম বুলি কেনে ভাবিছিলোঁ অলপ এক্সপেঞ্চিভ হৈ যায় কিন্তু দূৰো হৈ যায় বহুত বহুত কথা আছে ন দূৰো হৈ যায় কিন্তু পানীৰ খেতি পিনি আছো
ধৰি কেট দি পেলাই সেইটো কাৰণে তুমি নৰমেল একটেনচ একজাম চেপাৰ একটেনচ একজাম হয় নেকি নহলে মুঠতে ৰিজাল্ট বেচট কৰি পেলাই মানে বি কম অ ৰিজাল্ট বেষ্ট কৰি পেলাই।
সেইটো দিও দিয়ে তোমাৰ মই চাইছিলো সেইটো দিও হয় আৰু তুমি কেট চট দিলেও মানে।
অ অ সেইটো দি হয় মানে তোমাৰ ইচ্ছা আৰু তুমি কেনেকে লব বিচাৰা
অ
তেনেকুৱা আৰু তাৰ পৰা হলে তোমাৰ সেই যায় আৰু। ভালে খিনি পেকেজ যায় আৰু। পাঁচ ছয় লাখ মান যায় কিন্তু। কমেণ্ট ত তেনেকুৱা সিমান নাযায়। দুই লাখ মান মান যাব চাগে ন এক লাখ ওৱান লাখ ফিভতি থাউজেণ্ড মান যাব গোটেই বস্তু খিনি কিষ্ট চিষ্ট কৌৰ্ত। হেৰি হৈ যায় কমি যায় ন সময়ত। আৰু ইচখাট যোনটো যোনটো জনাই সেইটো হ'ল তোমাৰ ইগ্নো ঠিক আছে। আৰু আছাম ডাউন টাউন ইউনিভাৰ্চিটি বা বেলেগ যিবোৰ প্ৰাইভেট ইউনিভাৰ্চিটি হয় তাৰ পৰাও তোমাক পষ্টিং দিয়ে কিন্তু মানে গেৰাণ্টি নহয় থাৰ্টি পাৰ্চেন্ট টুৱেণ্টি পাৰ্চেন্ট ষ্টুডেণ্টেই পায় বাট গভমেন্টত। কিছুমানে নাইণ্টি পাৰ্চেন্ত পাই কিছুমান এইটি পাৰ্চেণ্ট মানে পষ্টিং দি দিয়ে। টুৱেন্টি পাৰ্চেন্ত ৰিমেনিং হৈ যায় থাকি যায় আৰু পাছ কৰি পেলাই ওলাই যায়। এম বিএ টো তেনেকুৱ হয় তোমাৰ তোমাক প্ৰথমতে লৈ যাব। কম্পনীৰ এ এটা মাটি পেলাই লৈ যাব তোমাৰ লাইফ বনি বা তুমি যদি পাঁচখনক। পাছ কৰাৰ পিছত যদি চাপ'জ কলেজৰ পৰা ওলাই গলা বা ইউনিভাৰ্চিটিৰ পৰা ওলাই গলা তাৰ পিছত। তুমি নিজে এপ্লাই কৰি থাকিব লাগিব তোমাক কোনেওঁ মাটি পেলায় ৰিকুৱেট নে নহৰে কিন্তু যদি মাতি পেলাই ৰিকুৱেষ্ট কৰা সময়তে তুমি যদি পাই গলা তোমাৰ লাইফ বনি গ'ল। আৰু যোনটো লাষ্ট মই অপশ্যন কলো ইগনো অপশ্যন ইগনো অপশ্যন কি হয় কে তাৰ চিত ৰেকুদ্মেন্ত নহয়। কাৰণ আমি সেইটো সময়ত অকল খালি পঢ়িব লাগে, নিজে চবজানিব লাগে, নিজে পেক্টিকেলি তুমি নিজে প্ৰেক্টিচ কৰিব লাগিব। তাৰ পিছত তুমি নিজে বা উ দাতা দিব লাগিব কম্পেনী কম্প্ পেনি কম্পনীয়ে কোম্পেীয়ে বাইঅ দাতা দি পেলাই যদি তোমক যদি সিলেক্টেড কৰে তোমাৰ কম্পিটিচন তাতে বাঢ়িব তেতিয়া বাঢ়িব ফাৰ্ষ্ট তোমাৰ আৰু পাঁচটা বেলগ বেলেগ লৰা আহি যাব এম বিএ পৰা সিহঁতৰ ভিতৰত যদি কোনোবা এটা ৰি ভাল প্ৰফিচিয়েঞ্চি আছে তাক লইলব এএনেকুৱা আৰু তোমাক মানে কেম্পাচ ৰিকুদ্মেন্ত নহয, নিজে ফালৰ পৰা তুমি এফৰ্ড চি পেলাই কৰিব লাগিব। সেইটো হ'ল থাৰ্ড অপচন। আৰু ইগ্নটো তোমাৰ বেছি ফিজ নহয় থাৰ্টি ফিফটি ছিক্সটি মোৰতো। চেভেনটি এইট। কিমান যাব লাগে।
ছেভেণ্টি এইট টি মান কি টো হ'ল।
টটেল কাৰণ মই ঘৰৰ পৰা অহা যোৱা কৰিম ইউনিভাৰ্চিটিত দিম। আৰু যোনটো এনুৱেল ফীজটো থাকে আৰু কোনো মোক হোষ্টেল ফীজ নালাগে ঘৰৰ পৰা আহা যোৱা কৰিম।
অ সেইটো পইচাটো বাচি যায় আৰু তোমাৰ।
এ যোনটো মিদিল মই মাজৰ যোনটো ইয়াতো গলোঁ।
আচ্ছা তোমাৰ সেয়া যে আই আই এম বোৰ যে আছে যে। আই আই এম কে তাৰ প্ৰায়ভে। হয় নে কি কিমান টা সেইবিলাক গৰ্ভামেণ্ট অ সেইবোৰ গভৰ্ণমেণ্ট ন। সেইকাৰণে কম্পিটিশন হাই মানে তোমাৰ আহমেদাবাদত ল'ব কাৰণে তোমাৰ।
পাবা তাতে বহুত বেছি হাই টো অ উম নাইন্টি নাইন নাইন্টি এ চেভেনত। তলত তাতে নাপায়ে লাষ্ট জোনটো সেইয়া লাছ। চলি থাকিব নহয় তাৰ নাইণ্টী ছিক্স বা নাইণ্টী ছেভেন এনেকুৱাই কিবা হয়।
অ।
সেইটোৱে সিহটো পষ্টিং লাগে সিহঁত হানড্ৰেড পৰ্চন্টিং হয় ন হানড্ৰেড পাৰ্চেণ্ট। ইটোু কোম্পোনীয়ে যদি ত তাক। তাত হায়াৰ নকৰিলে আৰু বেলেগ। এটা কোম্পানী এ তাক হায়াৰ কৰিব তাৰমানে অকল খালি ষ্টাৰ্টিংৰ পৰা লৈ পেলাই লাষ্টলৈকে ইহঁতৰ দুই বছৰ খালি কোম্পানী এ আহি থাকে ষ্টুডেন্ট লবলে।
ডিমাণ্ড বাঢ়িযায় একবাৰ পাই গ'লে মানে ফিউচাৰ ছেট আৰু অ ডিমাণ্ড বাঢ়ে বাঢ়ি যায় এবাৰ যদি তুমি পায় যোৱা আৰু।
তোমাৰ ভালেখিনি পেকেজ দৰমহা হ'ব ফিফটিন লাখছ। টুৱেন্টি লাখছ। তেনেকুৱা তোমাৰ ব পাৰে নাও হৈ যাব। সেই এতিয়া আমাৰ কুলদ্বীপে কুলদ্বীপ উম উম। কুলদ্বীপ। যে মই সেই কাৰণে সি। লোৱা নাই চেভেণ্টি পাৰ্চেন্ত পাইছিলে। কিয় লোৱা নাই সি আৰু বেছি ভাল পাৰ্চেন্টেজৰ কাৰণে চাই আছে এতিয়া।
ঠিকেই আছে এতিয়া তুমি যদি। মানে নৰ্মেলি তুমি প্ৰিপেয়ৰ কৰিব পাৰা ন ধৰা তুমি মানে একো কচিং নোলোৱাকে।
অহ অ পাৰি পাৰি কিতাপ ইগনৰ কিতাপ বিলাক দি দিয়ে অহ অহ।
এনে মানে তুমি ঘৰতে প্ৰিপেয়ৰ কৰি আছা বা কিবা এটা কচিং লৈ ল'লা ছয়মাহ মানৰ কাৰণে। কাৰনে তুমি ছিলেবাছ খিনি বুজি ল'লা তাৰপিছত নিজে চেলফ ষ্টাডি কৰি কিনে তুমি যদি কেট ক্লিয়াৰ কৰা আৰু তুমি যদি আই আই এমত পাই যোৱা পাই গ'লে তোমাৰ কি বুলি তাতে তথাপিও তোমাৰ মানে তুমি পাই গ'লা বাৰু তথাপিতো তোমাৰ খৰচা আছে ন দছ লাখ মানৰ
অ তুমি তুমি তাতে থাকিব লাগিব তাতে হোষ্টেল চোষ্টেল থাকিব হোষ্টেলতো তুমি চিট পাব লাগিব েল চছেপাৰেট এণ্ট্ৰেন্ঞ্চ হয়
মানে গৱৰ্ণমেণ্টৰ হোৱা ফাইদাটো কি হ'ল যদি তুমি যদি তুমি তাতে আকৌ টেন লেকচ দিবই লাগে যদি থাকা মেলা খোৱা মেলা মেচ ফিচ যৰপৰা
অ তাতে সেইটো সেইটোয়ে এতিয়া তুমি বেলেগ এখন ষ্টেটত গৈ আছা এতিয়া তাৰে ষ্টুডেণ্টে যদি তাতে পায় তেতিয়াহ'লে তাৰ তাৰ বাৰু খৰচা কমি যায় কিন্তু এতিয়া বেলেগৰ পৰা এয়া কৰিলে যায় ন তোমাৰ
অ
অসমৰ পৰা গৈছা ত' অবিয়েচলি তুমি আপ ডাউন কৰিলে তোমাৰ খৰচা যাবই ন সেইটো দেখাইহে ৱান লেখ টোৱেণ্টি ঠাউজেন ৱান লেখ ফিফটি ঠাউজেন টু লেখ চ ৰ ভিতৰত হৈ যাব বাট নহয় একচুৱেলি ছয় লাখ সাত লাখ টকা যাবই পাৰ মানে তোমাৰ দুই বছৰ দেখা দেখি যাব এইটো
ত গুৱাহাটীতটো আই আই এম খুলিছে ন
অ গুৱাহাটী আই আই এম খুলিছে
ত তুমি তাতে পালেও ভাল আৰু ওচৰত হৈ যায় আৰু
অ এ সেইকাৰণে মই নকৰিলো মই ইগনতে কৰিম ান আৰু
অ অ
উম দিয়া দিয়া ঠিক আছে তুমি সুধিবা আৰু বাকী বিলাককো সুধি ছোৱা কি কৰিব পাৰা উম